হয় ভালে আছে আপুনি? ভাল ভাল ভাল, আপোনাৰ?
আপোনাৰ মোৰো ভালেই, বন্ধু বহুত ভাল।
হয় মানে অকমান মম' খাই দিলো, একদম আপোনাৰ যি টো চুপ দিয়ে, একদম বহুত জলকীয়া দি দিছে মানে।
অ খাবলে নালাগে এইবোৰ বাহিৰা বস্তু কিয় ইমান খাইনো, পেট বেয়া হব শাৰীৰ শৰীৰৰ নেও বেয়া
নাই অলপ খাই দিলো এতিয়া মানে জলকীয়াই ধৰি আছে।
অ হ'ব, অ বুজিছো - বুজিছো।
হয়।
গেষ্ট্ৰিকৰ -গেষ্ট্ৰিকৰ অঁ' সন্মুখীনো হ'ব পাৰে আপুনি হয়তো। ইমান বেছি নাখাব এইবোৰ।
আছে অলপ প্ৰব্লেম হ'লেও খাই থাকো আৰু মাজে-মাজে।
অহ' বুজিছো- বুজছো।
আপোনাৰ এতিয়া কি বুলি ক'ম আৰু শখটো ৰখাব নোৱাৰো আৰু।
অঁ' মই শুনিবলৈ পাইছো আপুনি সেনো গাখীৰ চাহও বহুত খায়। অঁ, সেইটো খাব নালাগে তেনেকে ইমান।
নাই সেইটো অলপ কমাই দিছো এতিয়া।
অহ' আজিকালি ঘুৰা ফুৰা কৰে নাই আপুনি আগৰ নিচিনা?
এতিয়া অকমান কমাই দিছো ফুৰা ফুৰা মানে কি আৰু আপোনাৰ কিহে নহয় নহয়, আপোনাৰ এতিয়া মানে এই এইবোৰ দুৰ্ঘটনাৰ কথা শুনিয়ে থাকে নহয়। সেইকাৰণে-সেইকাৰণে যাবলৈ ইচ্ছাই নাযায় আৰু।
অঁ।
আৰু গৰমো আপোনাৰ ওপৰৰ পৰা।
হয় হয়।
চ'ব বস্তু মানে একেলগে হৈ গৈছে আৰু তাৰ বাবে মইয়ে সন্ন্যাস লৈ লৈছো।
হয়।
বাকী আপুনি যে মোক কৈছিল গাড়ীৰ কথা কি হ'ল নলয় নেকি?
অঁ' মই গাড়ীৰ কথা যে কৈছিলো ল'ব লাগিব। এতিয়া মিলি থকা নাই। মিলিলেই ল'ম আৰু আপোনাৰ বুকিং কৰি থোৱা আছে। গাড়ী আহিয়ে পোৱা নাই।
এতিয়া চলোৱাটো আপুনি শিকিলে নে শিকিম বুলি ভাবিহে আছে?
নাই মানে শিকিছো অকনমান আৰু অকনমান ইমান পতককে হাইৱে যাবলৈ ভয় লাগেতো।
দুদিনমান বেলেগে শিকাই দিলে অলপমান ভাল হ'ব।
হয়। আমাৰ আপোনাক যদি এনেকুৱা কোনোবা লাগে যে গাড়ী শিকোৱা মানুহ বা মানে মোৰ তাৰ এজন মানুহ আছে আৰু আমাৰ ইফালে। তেওঁখেতে আপোনাক গাড়ী চলোৱাৰ পৰা একেবাৰে লাইচেন্ঞ্চ কৰা লৈ সকলোখিনি চাই দিব।
হয়, আপুনি মোক পিছে তেওঁৰ নম্বৰ আৰু ফোনটো দিবচোন ফোন নম্বৰটো।
হয় হয়, মই বাৰু আপোনাক দি দিম পিছতকৈ দি দিম আৰু।
হয়, ঠিক আছে, পিছতকৈ দি দিব।
হয়, এনেইতো আপুনি কিহৰ গাড়ীত বেছি আপোনাৰ ইণ্টাৰেষ্ট মানে এছ ইউ বি, স্পৰ্টছ কাৰ
মোৰ ছিডেন বোৰ ভাল লাগে, এচি ভিউ বোৰো ভাল লাগে, চিডেন বোৰ বেছি ভাল লাগে মোৰ।
হয় আৰু আপোনাৰ বাইক-বাইকৰ?
বাইকৰো চখ আছে দিয়কচোন। মোৰ এখন আছে নিজা। আপোনাৰ থ্ৰী ফিফটি চি চিৰ হয় সেইখন। হণ্টাৰখন আপুনি শুনিছে চাগে সেইখন।
শুনিছোঁ- শুনিছোঁ, চলায়ও চাইছোঁ এবাৰ, আপুনি কেনেকৈ চলায় ইমান সেভি গাড়ী?
নাই, বেছি সেভি নহয় সেইখন। সেইখন পাৰে ধুনীয়াকে আৰু এবাৰ চলোৱা আহি যোৱাৰ পিছত আপোনাৰ যিমান ওজন ধৰ ইমান হেৰি নহয় নহয় আপোনাৰ। শৰীৰত ইমান একো প্ৰভাৱ নপৰে। যদি আপুনি চলাবলৈ জানে কেনেকে চলাব পাৰি।
হয় হয় সেইটোতো হয়ে। আপোনাৰটো এতিয়া ক'ব গ'লে কৌশলৰ ওপৰতে নিৰ্ভৰ কৰে আৰু আপুনি কি কৌশলত চলাইছে।
হয় হয় সঁচা কথা এইটো। আৰু আপুনি যদি ৰাস্তাৰ, নিয়ম কানুন বোৰ মানি চলে, তেতিয়াতো আৰু চবৰে কাৰণ নিজৰৰ লগতে চব ৰে কাৰণেই ভাল। সেইটো সেইকাৰণে নিয়ম কানুন মানিয়ে চলো, অকনমান স্পীডটোও কমকি দিওঁ।
ঠিকেই আছে, আপনি ভালে আৰু আপুনি কব গ'লে এতিয়া এজন দেশৰ ভাল নাগৰিক আৰু।
হয় হয় আপুনিও ভাল নাগৰিকে দিয়কচোন, আপোনাৰ কথাও মই জানো। তুমি ভালকে চালাই।
হয়। কিন্তু অলপমান কেতিয়াবা কেতিয়াবা ৰাস্তা খালি পালে অলপমান নিয়ম কানুন ভাঙা যায় বাৰু কিন্তু মিছা কথা কলেওতো নহব।
হয় বুজিছো, ইমান নকৰিব মানিয়ে চলিব লাগে এইবোৰ। নিজৰ কাৰণেও এইটো বেয়াই হয়,। তেনেকে বহুত কিবা কিবি শুনিয়ে থাকো নহয় হৈয়ে থাকে।
হয় আপুনি এই কি কয় নতুনকৈ উত্তৰ- উত্তৰ গুৱাহাটীৰ যিখন ব্ৰীজ, খন যে হ'ল
হয়।
গৈছ নে নাই এই খনত?
সেইখনত যোৱাৰ সুযোগ পোৱাই নাই ৰব, মই সেইখন যাব লাগিব।
মই মাজতে গ'লো। এদিন মানে এ আপোনাৰ গুৱাহাটীত, যাওঁতে সিফালদি সোমাই দিলো আৰু। বিজৰে ব্ৰীজে দিয়ে, আপোনাৰ কলকাতাৰ যোৱা হান লাগে ব্ৰীজ, খনত মানে ব্ৰীজ, খনত উঠাল লগে লগে আপুনি গুৱাহাটী, নাথাকি কলকাতত, থকা যেন আনুভব হয়।
অ' অ' মই সেইটো গম নাপাওঁ বাৰু। সেইটো সৌভাগ্য এতিয়ালৈ ভোগ কৰা নাই মই এতিয়াই। কলকাতাত যোৱ নিচিনা লাগে বুলি।
এতিয়া ভালে থাকোঁতেই যাই চাব। পিছত আৰু আপুনি ছয়মাহ মান পিছত গ'লে চাগে আপুনি বৰ্তমান মই যিটো পৰিস্থিতি দেখা পাইছো, আপুনি নেদেখিবও পাৰে।
হয় হয় হয় সঁচা কথা।
যিহে আমাৰ অসমৰ মানুহৰ ব্যৱহাৰৰ আপুনিতো জানেই আৰু।
হয় হয় সেইটো মানুহবোৰেও একদম মানেই নচলে। মানি চলিব লাগে মানি চলিলেহে আপোনাৰ উন্নতি হব নহয় যানো।
হয়-হয়, এতিয়া আপোনাৰ যোনটো নিয়ম আনিছে নতুনকৈ। তামোল, পিক খালে, মানে তামোল, তামোলৰ পিক। বা কিবা থুুৱালে আৰু ৰাস্তাত ফাইনৰ। আগৰ পৰাই আছিল, এইবাৰ মানে। কি কৰিছে, আপোনাৰ চি চি টিভি চব ফালে বহাই দিছে। ধৰিম বুলি কৈছে এতিয়া।
সেইটোৱে সেই। তোৰ অকল তোৰ ইমান ভয় ভয় খোৱালেহে মানুহে অকল নিজৰ মানে নাগৰিক বোধটো অনুভৱ কৰে বা সেইটো নাগৰিকবোৰটো প্ৰয়া-প্ৰয়াণ কৰে তেনেকে হ'লেতো ন'হব।
হয়, এতিয়া ইহঁতে নিজৰ সম্পত্তি বুলি নাভাবে।
হয়। সেইটো নিজৰ দেশ নিজৰ মাটি, নিজৰ জাতি, এইবোৰ চব নিজেতো ৰক্ষা কৰিব লাগিব। নিজে ভালকে চলাই লৈ গ'লেহে সেটো হ'ব, আমাৰ ইয়াৰে এনেও মানুহৰ মানে নাগৰিক বস্তু বহুত বেছি কমেই হয়। সামাজিক সচেতনত তা বহুত বেছি কম আৰু, য'ত-ত'ত পেচাব কৰি দিয়ে খোলা জাগাত। এইবোৰ বহুত বেয়া কথা।
এইটো আপোনাৰ এতিয়া কি ক'ব, আপোনাৰ সৰুৰ পৰা শিক্ষাৰ দোষ। আপোনাৰ মাক-দেউতাকে
বোৰেও এনেকুৱা কৰে, কিছুমান শিক্ষা থকা মানুহেও দেখিছো মই কৰে আৰু এইটো বিশেষকৈ বিশেষকৈ তাৰমানে আপোনাৰ মতা মানুহ খিনিৰে কৰে, মানে মাইকী মানুহখিনিয়ে ইমান নকৰে। খোলা জোগাত পেচাব-পাইখানা।
আপোনাৰ এতিয়া কি ক'ব আৰু এইটো মাক-দেউতাকৰ কিছুমান শিক্ষাৰে দিব লাগে সেইবোৰ দিয়া নাই চাগে। নিজৰ ল'ৰা-ছোৱালী
হয়, হয়। অকল মাক-দেউতাকৰো ওপৰত, হয়, কওঁকচোন আপুনি।
আজিকালি এতিয়া হেইকাৰনে সিহঁতে সেইটো বুজি উঠা নাই আৰু এতিয়ালৈও আৰু। ক'ত কি কৰিব লাগে, কোনটো ভাল, কোনটো বেয়া। সৰু পৰা যিটো শিকি আহিল, সেইটোৱে সিহঁতে মানি ল'লে আৰু শুদ্ধ, ভুলটোও শুদ্ধ বুলি ভাবি লয় আৰু এতিয়া।
হয়, হয়, আপুনি অকল মাক-দেউতাকক দুখ দিলেই নহ'ব দিয়কচোন আপুনি। নিজেও মানি চলিব লাগিব কিছু।
তে ইহঁতেও এতিয়া শিকাৰ কোনো বয়স নাই।
হয়।
হয় নে নহয়? ইহঁতে এতিয়া ডাঙৰ হ'লেও শিকিব পাৰে, ইহঁতৰ ইচ্ছা নাই শিকাৰ। বা যোনটো শুদ্ধ সেইটো সিহঁতে কৰিব ইচ্ছা নাই। কৰি কৰি যিটো অভ্যাস হ'ল আপুনি চাব এতিয়া এটা অভ্যাস ভাঙোতে আপোনাৰ একৈছ দিন লাগে। চাইঞ্চৰ হিচাপত আৰু।
হয়।
এতিয়া সেই হিচাপত ইহঁতে ৰেগুলাৰ এটা কাম একৈশ দিন কৰাতটো অসম্ভৱকৰটো নহয়। একেলেঠাৰিয়ে।
হয়।
এ এনেকুৱা বহুত ধৰণৰ কথা আহি পৰে আৰু আপুনি এতিয়া ডাইৰেক্ট এটা বস্তুতে যে দুখ দিব সেইটো কথা নহয়।
হয়, বুজি পাইছো। মানে চবফালৰ পৰা চাবলে লাগে।
হয়, চব-চব ফালৰ পৰা চাব লাগিব। চৰকাৰৰো কিছুমান, চৰকাৰো দোষ আছে, মানুহৰো দোষ, এতিয়া আপুনি কাক
এইটো চৰকাৰক দুখ দিব নোৱাৰে বাৰু, যোনবোৰ পিকাই ফুৰে মানুহে বা পেচাব কৰি ফুৰে হেইবোৰ চৰকাৰক দুখ দিলে কেনেকে হ'ব?
আপোনাৰ চাওঁক চৰকাৰে কিয় আপোনাৰ বনাই দিব পাৰা নাই লেট্ৰিন-বাথৰুম? সেনেকে চাব গ'লে সেনেকে চৰকাৰৰ দোষ।
কিন্তু বনাই দিছে। কিন্তু আমাৰ ইয়াৰে মানুহৰ আপোনাৰ ইমান বেছি মানুহ মানে ত এটা-এটা মানুহকতো এটা-এটা বনাই দিব নোৱাৰে
হয় নাই নাই চৰকাৰৰ এতিয়া যোনটো আপোনাৰ পাব্লিকত যোনটো আছে তাতে বনাওক চৰকাৰো টকাৰ। কমি নাই। সেনেকে চাব গ'লে এতিয়া মানে মই আপোনাক হেৰিটো কৈছো আৰু বুজি পাইছে নে।
হয় বুজিছো বুজিছো
ঋণাত্মকটো কৈছো আৰু। চৰকাৰক যদি আমি ঋণাত্মক হিচাপে ধৰিব যাওঁ এনেকে আকৌ নতুবা চওক চৰকাৰে যে এইবোৰ পিক-চিক এইবোৰৰ ওপৰ জোনে বেচে গুটখা। সিহঁতক বন্ধ কৰি দিয়ক ধৰ কব গ'লে সেইটোওতো আপুনি এটা ব্যৱস্থা। ব্যৱস্থা ল'ব পাৰে তেতিয়া বন্ধ কৰিব পাৰি এতিয়া। আপুনি দোষ ধৰিব খুজিলে এতিয়া আপুনি দুই পক্ষক সমানে ধৰিব পাৰে।
অ' হয় তেনেকে চাবলে গলে দুয়োপক্ষৰে সমানে দোষ আছে বাৰু।
হয় এতিয়া আপুনি একপক্ষ ভাল হলে নহয় দুই পক্ষই মানে আপুনি ক'ব গলে এতিয়া। মনটো বনাব লাগিব যে মই মোৰ নিজক মই এইটো বন্ধ কৰিম আৰু চৰকাৰে ভাবিব লাগিব যে মই এইটো নেবেচো বেচিব নিদিও আৰু মানুহে। ভাবিব লাগিব মই এইটো নাখাও লেতেৰা নকৰো তেতিয়াহে উন্নতি হব।
হয় হয় সেইটো বুজিছো। মানে সেইটোয়ে আৰু কি ক'ম আপোনাক। ৰাস্তা পদুলিবোৰ বা নিজৰ জাগা যাবৰ জাবৰ এইবোৰ ৰাস্তাত য'ত ত'ত নেপেলাই সেইটো নিজেও মানিব লাগিব চৰকাৰে অকল কৰিলে নহ'ব। মানুহ খিনিৰো এটা। অ' নাগৰিকত্ব বোধ সেইটো হয় হয় নাই।
হয় হয় এইটো নাগৰিকৰ এইটো তেখেতলোকৰ সেইটো কৰ্তব্য নাগৰিকৰ ক'ব গ'লে।
হয় হয়।
এজন দেশৰ না দেশৰ নাগৰিক এজনৰ কৰ্তব্য কিছুমান থাকে এতিয়া সেইবোৰ নিজেই বুজি পাব লাগে আৰু যে এইটো মোৰ কৰ্তব্য মই এইটো কোনোবাই ক'লেও নকলেও কৰিব লাগিব। বা মানি চ
হয় বুজিছোঁ বুজিছোঁ মই।
হয়।
ঠিক আছে আজি আপোনাৰ লগত এই বিষয়ত কথা পাতি বাৰু বহুত ভাল লাগিলে। আগলৈও কথা পাতি থাকিম।
হয় হয় কৰি়লে হ'ল আপুনি মোক আকৌ। যেতিয়া ইচ্ছা যায় আপোনাৰ ফোন কৰিবলে মন গ'লে কৰিলে হ'ল মোক।
ঠিক আছে হ'ব দিয়ক ৰাখিছো।
হয় হয় ধন্যবাদ।
ধন্যবাদ।